হেল্ল'।
কি কয়?
হেল্ল'। অ' কি কৈ আছিলো! অ' বৰষুণ দিছেচোন।
হে! ভয়, আৰাম পাম বে। নাই আমাৰ অলপ মানে দিব-দিব দৰে কৰিছে। ছে বাট দিয়া নাই এতিয়ালৈকে। ষ্টাৰ্ট হোৱা নাই।
উম সেইটোৱে, মোৰ তাত বাৰু বৰষুণ দিছে, ভালে দে অকণ দেৰি আৰু কথা পাতি পাৰিম দে তে। উম দে। কি কৈ আছিলি তই?
অ' কি কয়, তোৰ টিউচন দেইলি থাকে নেকি?
নাই, নাই দেৰি নাথাকে।
অ'।
ডে' আৰু ওৱেডনেছ ডে' আৰু ছেটাৰডে, ' ফ্ৰাইডে', চানডে'
অ' দেৰি থাকিলে মৰিয়ে গলি দে হেতেন, কলেজ যাই কিনে পিছত কিয় আহি
উম বহুত দিগদাৰ আৰু যোন দিনাখন কলেজ থাকে ন, সেইদিনাখনে মোৰ টিউচনো থাকে, খালি মনডেহে নাথাকে যি
এ অ'।
উম, সেইটো বেছি দিগদাৰ। মই এই বি-বৰুৱাত মই ইমান ট্ৰাই কৰিছিলো নাপা পালো হ'লেও মই, মই তিন বাৰ মানে গৈছিলো সদায় সদায় মানে চেঞ্জ হ'বগে বুলি মানে অকণ ৰখি দিলে চেঞ্চ হৈ যায় ন, বা অপেন এডমিছনৰ কাৰণেও হৈ যায়। গৈছিলো মই কিন্তু ধৰ কৈছে কি নহ'ব লাভ নাই আহি কৈছে, ত' আৰু মই বাদ দিলো ত' ভাবিলো ছেকেণ্ড মেৰিট লিষ্ট যেতিয়া ওলাই তেতিয়াও যাওঁ বুলি ভাবিলো আৰু নাই লাভ নাই। মানে কিমান যাই থাকিম ন তাতকে ভাল আৰু এইখনতে লৈ ললো। পিছতকে বোলে প্ৰাইভেটত নাপা- পালো বোলে। ক্লাচ ষ্টাৰ্ট হৈ গ'ল মেডিল সেনেকে সেইটো কাৰণে লৈ ললো আৰু বাকী মই এতিয়া পাইছো। কিলো প্ৰাগজ্যোতিষত পাইছিলো আৰু সেই গুৱাহাটীত, কিন্তু প্ৰাগজোতিত যাবৰ কাৰণে মানুহ নাছিল মোৰ মানে কোনো চিনাকি নাই।
তে ', অ', স্বদেশী তই এ', তোৰ লগৰ আছিলে?
লগৰ মোৰ লগৰ কেইজনীৰ লগতে, লৈ লৈছো সেইটো কাৰণে নহলে তাতে নললো হয় মই, বেলেগত ললো হয়। এই মোৰ উচৰত, তাতে এখন আছে শংকৰদেৱৰ তাতে ললো হয়, মই।
চিনাকি আছে তেনে নহয় ললো নহয়, নললোৱে হয় কিন্তু গভাৰ্তমেণ্ট হলে বেছি ভাল আছিল পইচা- চইচাও পাই থাকিলো হয়। এতিয়া যদি পাৰচেণ্টেজৰ কাৰনে নাহে, কলেজ নাপাও তে, মই আৰু কমাৰ্চে লম কিন্তু এতিয়া হঠাৎ যদি কমাৰ্চ লওঁ কিমান টান হ'ব ভাবচোন তে',
সেইটোৱে টানটো হ'ব বিকজ ইলেভেন- টোৱেলভ সেইটোয়ে ইলেভেন- টোৱেলভ টোতো কমাৰ্চ পঢ়া নাই। হম, নাই অ জ পাবি দে একো নাই।
পালে ভাল আৰু। নাপালে তেটো নাৰ্চিঙৰ একজাম দিব লাগিব, সেয়ে কৰিব লাগিব ভালকে। উম ', চেৰি বেয়া ফাট কমাৰ্চ লব লাগিছিল কিন্তু যেতিয়া মই সুধিছো চবকে, চবে কৈছে মেথ থাকে, ত', মই এনেও গাধাই।
অ ', তই চাইন্সত -ইকনমিক্স লৈছ?
নাইলোৱা নাই।
অ', মানে ইকনমিক্সত থাকে ন ইকনমিক্সতো তই চাইঞ্চটো ল'ব পাৰ, আৰ্টচতো ল'ব পাৰ কমাৰ্চ, টো লব পাৰ ন চ সেইটো মেটছ থাকেই এ', কমাৰ্চত কৰক এ কি কয় একাউণ্টেঞ্চি বাকীবোৰ এনেকে নাই তোমাৰ একাউণ্টেঞ্চি টো অকল হাৰ্ড আছে
অহ্
বুজিলে হৈ যায়।
বৰ দিগদাৰ দেই।
টোৱে মানে এইটোয়ে আগৰ পৰা। অৰে, আগৰ পৰা যদি আমি গম পালো হেতেন, তেনেহলে মানে চব ষ্ট্ৰীমৰ বিষয়ে মানে কেনেকে, চাবজেক্ট থাকে, কেনেকে হাৰ্ড থাকে- নাথাকে, আমি ধৰা ভাবি চিন্তি লৰোঁতেন বাত আমাৰ তাতে কোনো নাছিলে আৰু বেলেগৰ হলতে বেলেগৰ বস্তুবোৰ কথাবোৰ শুনিলে উল্টা আমি ৰং ডিচিচন লৈলো সেই সময়ত
উ উম তাতে আৰু মোৰ মানে মানে সেই কমাৰ্চ লোৱা চিনাকি নায়েই আৰু মই সে কথা পাতা নাই আৰু বেছি ভাগ ন লৰাবোৰে কমাৰ্চ লয় না ছোৱালী বহুত কমে লয়। বেছিভাগ আৰ্টচ আৰু চাইঞ্চ লয় দে মই কেনেকে সুধিম মই সেনেকে মোৰ চিনাকি নাই ল'ৰাবোৰৰ লগত বাকী যোন যোন কেইজনিয়ে লয় সিহঁতৰ লগৰ সিহতক মই সেকে মাতা বোলা নাই কি যোনে যোনে মোক কৈছে বা মোৰ টিউচন চাৰে কৈছে তাতে মেথছ আছে বুলি কয়। ত মইতো গাধা সেইটো কাৰণ মই'লবই নোৱাৰিলো নতুন চাবজেক্ট মই আজিলৈকে মই পঢ়িয়ে পোৱা নাই তই নতুন চাবজেক্টখন ল'ব কাৰণে ভয় লাগে নে এনেকে ৰিস্কতো ল'ব নোৱাৰি, এতিয়া মই চাইন্সখন পঢ়ি আহিয়েই আছোঁ ক্লাছ টেনত তো মানে কিমান পঢ়োঁ' পৰাই, ‌ সেইটো কাৰণে ভাবিলে এইখনকে লয় খালি মেথছটো মানে এ ফৰ্থ চাবজেক্ট কৰি লম আৰু সেনেকে ভাবিছিলোঁ। কিন্তু এতিয়াটো ফৰ্থ চাবজেক্টতো পাছ হ'ব লাগিব।
হুহুহুহু
হে তেৰি
ইমান কিয়, সেইটোয়েতো ইমান কিয় কৰিব লাগে ৰে? এনেও, ইপিনে কলেজ তলেজ ইমান যাব লাগে, কিবা কিবি কৰে কৈছে ত, ইটো ওপৰি এতিয়া ফৰ্থ চাবজেক্টটোতো পাছ হ'ব লাগে কৈ আছে সিহঁতে।
অ। বাপৰে নহয় এনেকে। তাতে আৰু এইবাৰ চব চি বি এছ ই টাইপৰ আহিব?
সেইটোৱেতো এইবাৰতো মেট্ৰিকো এনেকে হৈছে। ছেবাবোৰৰো চি বি এছ ই টাইপ আহি হৈছে এইবাৰ মেট্ৰিকত চব গেলাইছে।
উম। এই হেৰি আমাৰ আমাৰতো আমাৰ যেতিয়া মেট্ৰিক দিছিলোঁ তেতিয়া অকল অ‌ চচিয়েলখনহে আমাৰ চি বি এছ ই টাইপৰ আহিছে, আৰে বিশ্বাস কৰিবি জানা চচিয়েলত আমি কোনো এটাও নাজানোঁ মানে গোটেইবোৰ মানে যিতি আহিছে বুকৰ পৰা মানে যি যি পঢ়ি গৈছিলোঁ একো নাই যি কি আহিছে, মানে আমি ভাবিছোঁ মানে আমি পুৰা ফেইল কৰি তাৰপিছত গম পাইছোঁ যে নহয় পাছ কৰাই দিছে মানে মাৰ্কছ বহুত বেছি বেছি দি দিছে তাৰপিছত ভাল হৈছে সেনেকে লেটাৰ পাইছোঁ, ভাবা নাছিলোঁ লেটাৰ পাম বুলি, যি তি লিখি। অ
অ এম চি কিউবোৰ কি অ এম চি কিউবোৰতো চৰ্ট এ চৰ্ট কুৱেশ্যনৰ পৰা আহে না
সুধিও ল'ব পাৰে সে টো ভাল কিন্তু এটা বেয়া হৈছিল যে মানে আমাৰতো মানে চবৰে মানে বেলেগ বেলেগ
এইটো এ চ এটচ এ চচট বি এনেকে বাট কুৱে চবৰে কোৱেশ্যন চেইমে আহে জাষ্ট উলটা পুলটা হয়
অ চেম আহে কিন্তু সেই কোৱেশ্যন তে বিচাৰি থাকোতেই দিগদাৰ যে বহুত সেনেকেই দিগদাৰ উহ কিন্তু হ'লেও ঠিকে আছে দেচোন কিন্তু ভাবা নাছিলো লেটাৰ পাম ঠিকে কথা নাই তেওলোকে মাৰ্ক্স চাৰ্ক বহাই দিছে হয় নাই সেইটো কাৰণে পাইছে তোৰ একো নজানোৱে যি টি লিখি লিখি আহিছো মই জিঅগ্ৰাফী পুৰা লিখিছো কাৰণ এখন মই জানো ভালকে বাকী একো লিখা নাই হিষ্ট্ৰিও লিখা নাই ইকনমিক্স লিখা নাই পলিটিকেলো লিখা নাই
উম
বহুত বহুত দিগদাৰ লাগে এইবোৰ দিগদাৰ লাগে ইমান কৰিব কাৰণে
সচাকে উম আামাৰ আকৌ এইবাৰ চব চি বি এছ ই অহাৰ কাৰণে চবৰে মানে ক ষ্ট হৈছে এইপিনে আকৌ দিছে কোৱেশন পেপাৰ আমি কি কৰো এইটোত এম চি কিও এক দুটা তিনটা ভূল দিছে কি কয় অ অ
তোৰ মাততো অহা নাই ভালকে
এ নেটৱৰ্ক খাৰাপ হৈছে আকৌ
অ এই বৰষুণ দিব যে সেইটো কাৰণে চাগে
অ কি কয় আমাৰ আমাৰ কি কয় ইংলিছত দুটা না তিনটা মিউজিক কি ৰঙছে এ কৈছে নে ৰং হৈছে চ সেই মাৰ্ক্সো দিয়া নাই আমাক
অঁ অঁ এইটোয়ে আমাৰো চাইন্স বহুত কেইটা হৈছে ক এনেকোৱা কিন্তু মাক্স নিদিল সিহঁতে আমি ভাবিছো মাক্স দিব বুলি নিদিল চ ভুলতোতো কাৰ
এক সেটোৱে আমাৰ থৰি গোলামী আমি আমাৰ আমিতো ৰং কৰা নাই ন সিহতে কুৱেশন দিছে সেইটোৰে এনচাৰ দি দিছো ব